হেল্ল',
অ, কি কৰিছা?
এয়া আছোঁ এনে বহি তুমি?
ময়ো এনে আছিলোঁ।
অ',
ভাত-পানী বনালা নে?
ভাত-পানী এ বনাইছে। মই এই গাটো বৰ এটা ভাল নহয় অ।
অ, কি হৈছে?
এ পেট বিষাই আছে কিয় জানো?
অ, কিবা খাইছা নাই দৰৱ পাতি?
দৰৱ পাতিয়ে ঘৰতে দেতাই বনাই দিছিলে এপালি তাকে খাই পেলাই আছো, মই চাহ খোৱাই নাইচোন।
হেৰি খাব পাৰা নহয় তুমি। এইটো পদুনা, পদুনা পিচি পেলাই খাবাচোন।
অ, তাকে কিবা বনৌষধিহে বনৌষধিহে বনাই দিছিলে দেউ দে তিতা তিতা অলপ মানে কিবা লেটা গুটি দি পেলাই কিবা মানে বনৌষধ বনাই দিছে।
আৰু হেৰি খাব পাৰিবা তুমি। এইটো কি ম মচন্দই আছে নাই ঘৰত?
আছে, আছে।
অ বা ৰঙা টেঙামৰা।
অ, আছে।
অ, তেনেকে পাতত দি পেলাই অকমান গৰম ভাত কেইটামান লগত তেনেকৈ খাবাচোন।
খাব লাগে অ। মচন্দৰীতো খোৱা হোৱা নাই বাৰু। আজি ঔষধপালি খাইছো হে।
অ সেইটোৱে। আমাৰ চাৰিওফালে কিমানবোৰ যে গছ থাকে। হয় নাই বাও আমিতো ঔষধ মানে এইবোৰ ঔষধবোৰ ইমান ভালকৈ চিনিয়ে নাপাওঁ নহয়।
পাওঁ নহয় ৰাস্তা-ঘাটে তোমাৰ
অ সকলো ফালে, অ। হয় চব ঔষধি গুণেৰে ভৰা মানে কিন্তু আমি সঠিকভাৱে নাজানো আৰু ইয়াক।
নাজানো, নাজানো। আমাৰ চৌপাশে থক থকা তোমাৰ চব সকলো মানে গছ বনেই তোমাৰ ঔষধি বনঔষধি গম পাইছা নে? আগৰ দিনা মানে দেখোন এইবোৰ গছ-গছনিয়ে ব্যৱহাৰ কৰি তোমাৰ ৰোগ চিকিৎসা কৰিছিলে দেখোন। নিনিয়েই দেখোন মেডিকেললে তেনেকে। আজি-কালি বাও আহিলে মেডি
আজি-কালিটো বনৌষধি মানুহে নাখায়েই ডাইৰেক কিবা এটা হলে জ্বৰ হ'লেও তোমাৰ ডাক্তৰৰ ওচৰলৈহে যায়। আগতে কিবা গছৰ পাত অ গছৰ কিবা ছাল তাৰ পিছত তোমাৰ এ কেৰা বনৰ গুটি আকৌ নেমু টেঙা গুটি টো হেৰি জালুক ক গুটি এনেকে কৰি পেলাই নাৰি বনৰ দৰৱ বনায়। আমি বাৰু এতিয়াও খাওঁ দেই আমাৰ ফালে আৰু কিবা
আমিও খাও অ আমাৰো আমাৰো আজি দেতাই এইবোৰ কিবা গুল নেমু পাত কিবা এইবোৰ তোমাৰ বনৌষধি বগা বগা ফুল এটা যে ফুলে কি মই চিনি নাপাওঁ দেই বিশেষ।
অহ অ।
ধেই কিবা কিবি দি টি দেতাই ঔষধ বনাই দিছে মানে খাবলৈ তিতা হ'লেও মানে তোমাৰ সেই কাঁহ-চাহ হৈ থাকিলে ভাল মানে। মই এতিয়া পেটটো বিষাই আছে যদিও তেনেকুৱা এপালি খাই দিছো মানে অকমান ভাল, অ।
সেইটোৱে, সেইটো কিছুমান মানে উদ্ভিদৰ ত এজন পাত হওক, ফুল বা শিপা ছাল ফল বীজ, ঔষ মানে চববোৰ ঔষধ হিচাপে ব্যৱহাৰ হয়। এ পেলনী একো নেযায়ে নহয়। সেইবোৰে বনৌষধি আও।
যিবোৰ তোমাৰ যিবোৰ তোমাৰ এই গছ বিলাক হওক, লতা বিলাক হত বা পাত ফুলবোৰ টো তোমাৰ এইবোৰ পিচি পেলাই হওক কিবা মানে তোমাৰ ঔষধিয়ে গোটেইখিনি।
অ আৰু আগৰ মানুহবোৰে তোমাৰ চিকিৎসাৰ বাবে বনৌষধি ওপৰতে মানে বেছি নিৰ্ভৰ কৰিছিল। তেওঁলোকে আয়ুৰ্বেদ তে মানে বেছি বিশ্বাসী আছিল। আগৰ ঋষি-মুনি সকলৰ পৰা ধৰি
উম, আগতে তোমাৰ এইবোৰ ইমান আধুনিক চিকিৎসা নাছিলে নহয়, গম পাইছা নাই? গাঁৱৰ মানুহ হৌ কিবা গছৰ শিপাবোৰ ধৰা তোমাৰ আনি পেলাই যি পালি ঔষধ বনাই দিব। সেই ঔষ ঔষধ পালি তোমাক খাই দিয়াৰ লগে লগে দেখোন তিনিদিন তিনি পালি খাবলৈ দিব তোমাৰ ৰাতিপুৱা তাইছত ভাল হৈ যায় মানে তোমাপ- পেট বিষে হওক, কাহেই হওক, বহুত নিৰাময় পোৱা যায় মানে।
সেইটো আগতে তোমাৰ ঋষি মুুনি সকলৰ পৰা ধৰি তোমাৰ একদম আগৰ পুৰণি কালৰ পৰা আৰু এ মানে শাস্ত্ৰৰ মিছা শাস তত মানে আমি পাইছো ন এইবোৰ মহাভাৰতত বা আজিকালি টিভিত চব ওলাইয়ে। সেইবোৰ দেখিছে নহয় কিবা এটা হলে মানে তেওঁলোকে সেই গছৰ ছাল বাকলি তেনেকুৱা হেৰি কৰিয়ে বনায়।
বনাই হয় হয়। আমাৰ আমাৰ অসমতো তোমাৰ বহুত বৌ বনৌষধি গছ আছে তুমি এফালৰ পৰা চাব লাগে ঘৰত থকা ঘৰত থকা তোমাৰ তুলসী জোপাই বা তুলসী জোপা চবৰ ঘৰতে থাকে। কে নিম গছজোপাও থাকে এলোবেৰাও থাকে। আদাও থাকে হালধিও থাকে পদিনা টো থাকেই এতিয়া আমাৰ দিনত অলপ দিনত এ যেতিয়া কলি আম ওলাইছিলে তেতিয়াতো পদিনাতো পদিনাতো বাৰ বাৰ মাহে থাক- তেতিয়া আমৰ লগত কিছুমানে চাটনি কৰি খাই। এনেও এতিয়া পদিনাটো কিমান ঔষধি গুণ, তাৰ পৰা আকৌ ভেকুৰী ভেঁকুৰী তিতাতো চিনি পোৱাই নহয়। ভেঁকুৰী তিতাতো বহুত ভাল আকৌ তাৰ পিছত আকৌ ব্ৰাহ্মী শাক টো যে সেয়া ব্ৰাহ্মী শাক- টো কি হয় জানা নাই তুমি মানে স্মৃতি
কিমান তিতা সেইটো খাই নহয়।
ব্ৰাহ্মী ব্ৰাহ্মী শাকটো তুমি দেখিছা নাই জানোঁ?
দেখিছো দেখিছো আকৌ এইটো হেৰি ভুই আমলখি
অ ভুই আমলখি।
এ আৰু আৰু বহুত আছে আমি নামেই নাজানোং।
জানো অ।
উ নিম গছৰো কিমান উপকাৰিতা আছে। চোৱাচোন হয় নাই বাৰু নিম গছজোপা বোলো কিমান উপকাৰিতা আছে।
হয় হয় অ পাটৰ পৰা একেবাৰে গুই লৈকে।
জিবাণু নাখক আৰু সেইজোপা মানে জিবাণু নাখকত ধৰিব পাৰি আৰু। পাত চাল হওক বা তেলৰ তেল হওক নিম তেলটো কিমান ভাল বা তাৰ পাতৰ বা হওক ছালটোৱে হওক সেইবোৰ আমাৰ ছালৰ কাৰণেও ভাল। ছালৰ কাৰণে ভাল তোমাৰ, হেল্ল'
নিমপাততো তোমাৰ কি হয় এতিয়া গা চা খজুতি এতিয়া গৰম দিন নহয় জানো খজুতি খুজুতি হ- তোমা সেনেকে বইল কৰি একদম পুৰা ৰসটো হেৰি কৰি লোৱা পানীটোৱে গা ধুব লাগে। বহুত উপশম পোৱা যায় তা অহ।
তালে যদি দাঁত মানে সেই মাজে
মাজে অ
অভ্যাসটো কৰিব লাগে সেইটো আৰু আজিকালিহে এতিয়া ব্ৰাছ ওলালে কলগেট কিবা ওলালে। আগতেতো তেনেকুৱাকে কৰিছিলে মানুহে
এতিয়া তুমি তুলসী গছজোপাকে চাবাচোন তুলসী গছটো আমিতো এতিয়া পবিত্ৰ বুলি কিবা এটা হলে তুলসী পাত কেইটান লাগিবই আমাক হয়নে, হাহ বছটো তোমাৰ হা- তুমি চাহত কেতিয়াবা ৰাতি পোৱা দি খাবাচোন তাৰ গোন্ধটোৱে কিবা এটা ভাল লাগে তুলসী তাৰ পিছত আকৌ কাহ চৰ্দি হলে তুমি পিচিবা অলপ পিচি পেলাই মৌ জোৰ লগ খাই দিলেও তোমাৰ কিমান উপশম পোৱা। পোৱা যায় ডিঙিৰ বিষয়তো তোমাৰ তুলসীপাত বহুত উপকাৰী
উম বিয়া ক্ষেত্ৰতো তুলসী পাতৰ মালাহে পিন্ধাই।
মালাহে পিন্ধাই হয় মালা মানে সেই দৰাৰ যিটো ও ও ওপৰত যে
অ মূৰত যিডাল দিয়ে তুলসী ৰছীডাল অ, সেইটো তুমি প্ৰতিটোৰে তোমাৰ উপকাৰিতা আছে। এতিয়া এলোভেৰা এলোভেৰাৰ জানো উপকাৰিতা নাই, এলোভেৰাটো খায়ো নহয় জেলটো।
এলোভেৰা জেলটো ভাল তোমাৰ এ এলোভেৰা জেলটো ধৰা তোমাৰ এতিয়া কিছুমান বেছি হেৰি পেলাই কিবা এটা মিছ কৰি হ'লে বনাই আমাৰ ঘৰতে যিজোপা তোমাৰ সতেজ এলোবেৰা থাকে সেই এলোবেৰাজোপা কাটি পেলাই তুমি এনেকে ছালটো এৰুৱাই অকনমান স্কিনত ঘঁহি চাবচোন ইমান চে চা লাগে নহয় আৰু
উম চুলিৰ বাবে উপকাৰী তোমাৰ চুলি শুকান চুলি বা উফি চুপি হলে তোমাৰ বহুত ভাল আক
মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি পেলাই তুমি পলেপ দি পেলাই চুলিত থৈ দিবাচোন বহুত
উম ছাল শুকান হলেও লগালে ভাল হয় মূখ চোখ তেনেকে আদা পদিনাৰ তেনেকে প্ৰতিটোৰে ভাগ বেলেগ বেলেগ উপকাৰীতা আছে হয় নাই বাও আদাৰো এতিয়া তুমি আদাটো বহুত কাৰণে ভালকৈ মানে হজম কৰে আদাটোৱে ত বমি বমি আহি থাকিলে তোমাৰ আদাটো খাই দিবাচোন আৰু বিশেষকে এটা কামত ভাল গম পাইছা নাই মই প্ৰমাণ পাইছো মানে এ যেতিয়া আমাৰ মানে মাহেকীয়া সমস্যা হয় এই মাহেকীয়া সমস্যাৰ যিটো পেটৰ বিষ যে হয় তল পেটতোৰ যে বিষ হয় সেই তেতিয়া তুমি আদা অকমান অকমান কুটি কুটি তাত নিমখ অকন যদি সানি পেলাই তুমি খোৱা তেতিয়া তোমাৰ সেই এ মাহে কিয়া যিটো পেটৰ বিষ সেইটো তুমি বহুত খিনি আৰাম পাবা মানে খাই থাকিলেতো তোমাৰ প্ৰায়েই এদায় হৈ যোৱা নিচিনা হবগে মইতো সেই মোৰ সেইটোৱে ভাল কৰে
অ নহয় আদা অ আদা তোমাৰ বহুত উপকাৰী এতিয়া ক'ৰবালে যাওতে তোমাৰ মাথা চাথা ঘূৰালেও তুমি বা এই কিবা এটা মাথাটো লাগিছে বুলি কৈ এই গাড়ীত বিশেষ সেই গাড়ীত যদি গৈ থাকে তাৰমানে মোৰে হয় মানে সেই বমি ভাৱটো মানে মোৰ আহি থাকে খুব আহি থাকে মানে তোমাক কবালৈ গ'লে মই যদি আধা এটুকুৰা লৈ যাও লগত আদা টু কুৰা যদি মই তোমাক খাই দিও নহয় মানে বহুত
উ সেইটোৱে প্ৰতিটোৰে ভাল বেয়া থাকে তেনেকে বনৌষধিৰ ব্যৱহাৰৰো ক্ষতি আছে ক্ষতি নাই বুলি নকওঁ চবকে চব বস্তুৱে নোসোজে বুলি যে কয় সেইটো বনৌঔষধিও চবকে চবেই মানে নুখোধে নোসোজে মানে এতিয়া তোমাৰ গেছ চেজ হৈ থাকিলে মূৰ ঘূৰালে বা গেছ আচলতে তোমাৰ এ তোমাৰ নিম পাত অ তিতাটো বেয়া মোৰ ঘূৰুৱা কাৰণে তিতা বেয়া গেছৰ কাৰণেও তিতা বেয়া
বেয়া বেয়া কিন্তু তোমাৰ আজিকালি এতিয়া ধৰা হালধিটো এ মানে কৰা যিবিলাকে এতিয়া প্ৰায় ঘৰুৱা হালধিয়ে খায় আম বিলাকে ধৰা কিনা হালধি খাও বা কিনা হালধি খালেও তোমাৰ ঘৰত এজোপা হালধি গছ থাকিবই আও এতিয়া ঘৰতে হালধি উম গছজোপা থাকিলে কি হয় কৰবাত কাটিলেও বা আঘাত পালেও একদম কেঁচা হা লধি বান্ধি দিয়ে নহয়
সেইটোৱে ভালত চব ভাল কিন্তু অধিকতো বেয়া আৰু কিছুমানে এতিয়া ভাল হ'ব বুলি এচামুচ খোৱা ঠাইত যদি দুচামুচ খাই দিয়ে তেতিয়াতো তাৰ কাৰণে নিশ্চয় বেয়া হ'ব সেইটো
এই তোমাৰ হালধিতো শুকান গুৰি হালধিতো তোমাৰ যদি এইবোৰ এই ভৰিত যদি গজাল চজাল যদি সোমাই বা তোমাৰ টিং চিঙে যদি কাটে সেই- সেই হালধিকন তুমি যদি অকমান গৰম মিঠাতেলত যদি অকমান গৰম কৰি- সেই ফটা জেগা কনত যদি দি দিয়া তোমাৰ পাছদিনা বিষটোও কমিলে আৰু তোমাৰ জেগা কন মানে পতককে শুকাই মানে।
হয় হয় আৰু এই মুচুকা খালেও লগালেও ভাল, যদি ফ্ৰেকচাৰ আছে কেনেবাকে। তেতিয়া কিবা হালধিয়া এটা আছে দেই, আমাৰ মাৰ ক্ষেত্ৰত মই লগাইছিলো মানে নামতো পাহৰি থাকিলো হালধি তো তোমাৰ এনেকে তেলত অলপ ভাজি পেলাই তাত জালুকৰ গুড়ি জালুক দি পেলাই পুৰা ভাজি কলপাতত মেৰিয়াই পেলাই পুৰা গৰম গৰম মানে সহ্য কৰি পৰা জোখত আৰু এনেকে ভৰিত বান্ধি থলে থব লাগে বোলে থ'লে মানে মই মা ভাগৰ বান্ধিছো মানে বহুত
অ মোৰো বান্ধিছিলো। মোৰ তোমাৰ কোৰে কাটিছিলে কোৰে কাটি পেলাই মানে তোমাৰ একদম পুৰা এ মই তিতি বেজী লৈছিলো মানে ধৰা কোৰে কাটিলেটো তিতি বেজ তিতি বেজি ল'বই লাগিব। তাৰপিছত মই তিতি বেজি ল'লো যদিও মানে মোৰ মানে ভিতৰত পকি গ'ল যে। পকি তোমাৰ মোৰ ভৰিখন লৰাব নোৱাৰা হৈ গলোঁ। একদম বিষত মোৰ মানে দিনে ৰাতিয়ে কান্দি মানে কন্দা নিচিনা হ'ল তাৰপিছত তোমাৰ এই আৰু এটা বনৌষধি গছ আছে চিনি পোৱা নাই জানো পচতীয়া বুলি কয়।
অঁ পাইছোঁ পাইছোঁ। এতে বিষ খায়, পচতীয়াটোৱে বিষ বহুত খায়, বিষ খায় বহুত।
পচতীয়া টো পিচি পেলাই যেতিয়া মানে লগাই পেলাই এনেকে হালধি পচতীয়া একদম বান্ধি দিছিলোঁ ভৰিটো তোমাৰ বহুত উপষম পালোঁ। মই মানে সোনকালে শুকালেও তাৰপৰা পাছদিনা তেতিয়া যেতিয়া সেই বস্তুটো বান্ধি দিলোঁ বিষটো খাই গ'ল নহয় পিছদিনা মানে অকমান পোজৰ নিচিনা হৈ গ'ল তো ভিতৰত, সেইখিনি উলিয়াই দিয়া পিছত মই ভৰিটো বহুত ভাল পালোঁ কৈছোঁ নহয় তোমাক মই আজিও কোৰ খনলে ভয় লাগি থাকে। থাকে মানে সেইকাৰণে। অকমান লাগিছিলে। অকমান লগাৰ কাৰণে ইমান খিনি মই মানে হেৰী কৰিব লগীয়া হ'ল।
উম আৰু এনেকুৱাও আছে গম পোৱা নাই? যে মানে লোকৰ কথা শুনিয়ে মানে কিছুমান বনৌষধি মানে নিজে বুটলি খাবলে লয় মানে। এই বেলেগৰ কথা শুনি পেলাই। সেইটোতো কিন্তু এ একেবাৰে ঠিক নহয় গম পাইছা নাই? কেৱল বা শুনা কথাৰ ওপৰতে মানে বিশ্বাস কৰি বনৌষধি ব্যৱহাৰ কৰিব নালাগে মানে গম পাইছা নাই? এইটো সঠিক জ্ঞানটো মানে বা অঁ পৰামৰ্শটো অতি প্ৰয়োজন। কোনোবা ডক্তৰে হওঁক বা বা বা আমাৰ আজিকালিটো চব গুগোল কৰিলে পায়েই যায়। যে এই বস্তুটো কিহৰ কাৰণে উপযোগী সেইটো চাই ল'ব লাগে মানুহে মানে, এই আমুকে যদি কয় এইটো বস্তু বস্তু ভাল তোমাৰ সেইটো বস্তু খাই দিব নালাগে আৰু।
নালাগে নালাগে। মানে কি নিজে যদি তোমাৰ জ্ঞান মানে তোমাৰ নিজৰ ফালৰ পৰা যদি জ্ঞান আছে সেইটো তুমি কোৱা বা নিজে যদি নিজৰ লগত সেইটো কৰি চাইছা কিন্তু এনেই মানুহক এইটো খাবিচোন সেইটো খাবিচোন কৈ দিয়াটো কাৰণ কাৰণ আজি আজিকালি মানুহে মানে এতিয়া মোবাইলতে তুমি চাবাচোন কিমান চৰ্ট চৰ্ট ভিডিঅ' বিলাক আহি থাকে কিমান ভাল। কিন্তু কিছুমান আকৌ নহয় দেই কিছুমান হয় বাৰু কিন্তু প্ৰত্যেকটো বস্তুৱে তোমাৰ তাৰ গুণটো কিন্তু একেবাৰে সঠিক নহয়।
নহয় নহয়। সেইটোৱে মানে তোমাৰ আৰু এটা কথা গম পোৱা নাই? আমি অকল বনৌষধি খিনি কথা আছে আছে কৈ থাকিলেও নহ'ব। সেই বনৌষধি খিনিক আমি সংৰক্ষণ কৰিবও জানিব লাগিব। সেইটো বহুত জৰুৰী হয়। হয় নাই? এতিয়া আমি আমাৰ প্ৰজন্ম খিনিয়ে আমি এতিয়া জানো কিন্তু আমাৰ পিছৰ খিনিয়ে সেইখিনি নেদেখিবগে এটা সময়লে বন ভও যিদৰে হৈছে বা প্ৰদূষণৰ ফলত মানে উম হা প্ৰদূষণ মানে অতিৰিক্ত ব্যৱহাৰৰ বাবে বহুত উম মানে ঔষধি উদ্ভিদ মানে বিলুপ্তিৰ পথত হৈছে গম পাইছা নাই? আমি এতিয়া বহুত চিনিয়ে নাপাওঁ। আমি সেইবোৰ সংৰক্ষণ নকৰিলেটো বহ ভবিষ্যত ভবিষ্যতে মানে বহু মূল্যবান বনৌষধি বা উদ্ভিদ আমি মানে হেৰুৱাম গম পাইছানে?
হয় হয় সেইবোৰ মানে তোমাৰ বিদ্যালয়টো আমাৰ এই এই বিষয়ে মানে সজাগতা কাৰ্যসূচী খন হ'ব লাগে গম পাইছা পাইছা নাই বা এখন সভা দিব লাগে।
আৰু এনেকুৱাও হয় বিছ জুন অ বিছ জুনহে আহিছে তোমাৰ ৰবা।